অ 'এই কি বুলি কৈছিলো অ মানে ধৰিল চি ধৰি ল- আমি দোকানী বিলাকৰ লগত ধৰি লৈ দোকানী বিলাকে ধৰি লও মানি হৈ গল আৰু কি বুলি কয় এইবিলাক - এইবিলাক বস্তু লাগে আৰু ন তেতিয়া সেইটো ত, আমি বস্তুতটো চাম আৰু কিনিম আৰু ধৰি লও এনেকা টাইপ কৰিব লাগিব আৰু। কিনি কিনে আমি দোকানীক - দোকানী তাতে বেছি দিলো ডাইৰেক্ট এনেকুৱা মাথা মাৰিব লাগিব আৰু। কাৰণ সেইবিলাক সিলাক চাপ্লাইত মান ইমান লছ নাথাকে বুজি পাইছে ইমান ৰিক্স নাথাকে ই। কাৰণ আমি দোকানী বিলাকৰ পৰা সুধিম জানিম, তাতো কেনেকুৱা বস্তু লাগে আমি যি আমি আমি চব বস্তু। টো নলওঁ কিছুমান বস্তুৱে লম, সেই খিনি বস্তু আমি দোকান দোকান যাই সুধিম আৰু লাগে নে নালাগে। যদি লাগে কই এটা ষ্টাৰত দিব পাৰি আৰু পিছতলাই যদি এখন দোকান এখন লৈ ল'ব পাৰো। ডাঙৰছে দোকান এখন।
অ' সেইটোয়ে নাই মোৰ হিচাপতো চোৱা প্ৰথমতে মানে বস্তুতটো বিচাৰা- তাৰপিছত বিচৰা যে চবতচে কমত সেই বস্তুটো মানে- তাৰপিছত মই ষ্টেপ বাই ষ্টেপ কৈছো হা, মোৰ হিচাপত আৰু- তেনেকুৱা পাৰা প্ৰথমতে বস্তু এটা বিচৰা বা যিকোনো - যিকোনো তুমি যি চাৰ্ভিছ দিব আহিছে যে কিন্তু এটা মানে বিচাৰা পাৰ্টিকুলাৰ প্ৰডাক্ট এটা বিচাৰা প্ৰডাক্টে কৈছো বস্ত বুলি কৈছো। কিবা বস্তু এটা বিচাৰা সেই বস্তুতটো মাৰ্কেটত কেনেকুৱা দিবা আছে সেইটো চোৱা হা আৰু মাৰ্কেট মাৰ্কেটত চোৱাৰ পিছত চোৱা কি মাৰ্কেটত সেই বস্তুতটো মানে বজাৰত সেই বস্তুতটো দোকানী বিলাকে বা বেলেগ যোনবিলাকে মানে বেছিক সেই বস্তু বিলাকে যোনে মানে মানুহলৈ প্ৰভাইড কৰে ধৰি লওক মানুহক বেচে বা মানুহক সেই চাৰ্ভিচটো দিয়ে হা সেই চাৰ্ভিচটো বা বস্তুতটো যে বেচে সেই বেচা বস্তুতটো সেই দোকানী বিলাকে বা সেই মানুহ বিলাকে কিমানত বেচে কিমান দামত বেচে হা এই কিমান আছে সেইটো চাব লাগিব তাৰ পিছত চাব লাগিব যে আমি সিহঁতে যিমানত বেছি আছে তাতকে আমি কমত কৰ পৰা আমি কমত দিব পাৰো, কৰ পৰা আমি ক- কম দিব তেতিয়াহে আমাৰ পৰা কিনিব যে ইহঁতেও বেছি আছে, আ-আমাৰ পৰা ডাইৰেক্ট কিয় কিনিব, আমি অভিয়াচলি কমত দিব লাগিব ন। তে সেইটো কাৰণে আমি, সিহঁততকে বহুত কমত দিয়া বস্তুটো চাব লাগিব হা। কমত দিয়া যেতিয়া আমি চাম, তেতিয়া ডাইৰেক্ট আমি কাষ্টমাৰক বেছি দিব নালাগে, আমি ডাইৰেক্ট সিহঁতক বেছি লও সিহঁতক আমিপ পৰা কিনি ল'ব, হা তাৰপিছত আমি চাব লাগিব যে আমি কাষ্ট সেই কা ষ্টমাৰখিনি এক্সিকিউট কেনেকে কৰো মানে ধৰি লও, আমি গোটেই কাষ্টমাৰ খিনি ল'ব কেনেকে পাৰিম। বুজি পুাইছা, এটা-এটা ষ্টেপ-ষ্টেপাই, সেইটো কাৰণে ন মেইনলি এটা বস্তুৱে লাগিব মেইনলি তিনিটা বস্তু দৰকাৰ, তাৰছতে সেই প্ৰডাক্টটো কি হ'ব সেইটো বিচাৰিলা, যিহেতু আমাৰ লগত তুমি কৈছা ন যে, ডিচেম্বৰ বা জানুৱাৰী লাষ্ট টত ন আৰু ছয় সাত মাহ মান আছে যিহেতু, ধ্য কচোন ক তে আমি প্ৰথমতে কব লাগিব এই ছয় সাত মাহ, যি কিন্তু বস্তু যিকোনো মানে হেৰি চাব লাগিব অকমান চাব লাগিব, যে কি বস্তুৰ ডিমাণ্ড বেছি আছে। হা, কি বস্তুৰ ডিমাণ্ড দিছে, অনলাইন নহওক, অফলাইন হক, মই এনিথিং কৈছো, অনলাইন অফলাইন এনিথিং হা এনেকুৱা নহয় যে অফলাইনতে বিচাৰি থাকো, যে অকল অনলাইন আজি যিহেতু অনলাইনৰ যোগ আছে, অনলাইনতে বেছি ৰে থাকিবা, মই এনিথিং কৈছো। মানে চাব লাগিব যে, অনলাইন অফলাইনত কোনটো বেছি ডিমাণ্ড আছে। হা, আম আৰু আমি কিহত কৰিব পাৰিম, অনলাইনতো কৰিব পাৰিম নে অফলাইনত প্ৰথমতে অফলাইনে কৰি ল'ব লবাৰু হে নাই যেতিয়া আমাৰ নলেজব অ, অনলাইনো কৰি ললো, ‌হয় নাই চাৰিওকাষে আমি ধান্দা মাৰিব লাগিব, হয় নাই।
হুম-হুম।
অ, তে সেনেকে আমি যিহেতু আমাৰ লগত সময় আছে ন ছয়, সাত মাহ মান সময় আছে যিহেতু আমি ন এটা ভাল এটা বস্তু এটা চাব লাগিব আৰু চোৱাৰ পিছত যেতিয়া আমি দিচাইদ কম যে, অ' এইটোতে অকমান আছে মানে এইটো কৰিব পাৰিম, আমাৰ হাতত আছে, যিহেতু আমাৰ দুটাৰ হাততে আছে যে এই দুটা কন্ট্ৰল কৰিব পাৰিম কিবা প্ৰব্লেম হলে বা এই বস্তুটো হেডেল কৰি পেলাই চবকে মানে দিব পাৰিম বেচিব পাৰিম বা চাৰ্ভিছটো দিব পাৰিম, এনেকা যদি বস্তুটো আমি ধৰি লম তাৰপিছত হে এক্সিকিউট পৰা প্লেন বনাব লাগিব। যে আমি ইয়াৰ পৰা কিনম, ইয়াৰ পৰা কাৰম তেতিয়াপা ঢোনি ইয়াৰ কণ্টেক্টে যিহেতু আমাৰ ছয়-সাত মাহ আছে না, আমি এই ছয়- সাত মাহ না, এটা বস্তু বিচাৰো, বুজি পাইছা নে বিচাৰো, কাৰণ বস্তুটোৱে ম তাৰ মেইন এটা বস্তুটোৱে, হয়নে নহয়, হেই বস্তুটো বিচা চ লাগিব, আমি কি বস্তু বেচিলে আমাৰ মানে আমি আমাৰ হাতত থাকিবলৈ আমি কি বস্তু মানে বেচিব পাৰিম বে মানে দিব পাৰিম আৰু, বুজি পাইছা নে কি কব খুজিছোঁ?
উম- উম।
উম, তুমি, তুমি কি ভাবা পিছে এইটো ক্ষেত্ৰত?
অ, মই মানে তোমাৰ ধৰি লোৱা উ, মানে এই যিটো কথা কলি সেইটোয়ে হয় বাৰু, মই সেনে এ ভাবিছিলোঁ বাৰু, হয় হ'ব সেনেকা যদি এপ এপ্লাই কৰিব খোজোঁ সেনেকে এপ্লাই কৰি চাওঁ কাৰণ, দুটাৰে মোটামুট থাকিব লাগিব। আৰু জানা মানুহৰ পৰা জনী লোৱাতো বেছি ভাল আৰু, কাৰণ আমাৰ এইবিলাক নলেজ এক্সপেৰিয়েন্ঞ্চ নাই। চ চাও আমি সেনেকুৱা আৰু প্ৰথমতেতো সেইবিলাকতো হ'ব বাৰু সেইটোটো আমি কৰিম বাৰু হা, কিন্তু তাৰে আগত
অ, প্ৰথমতে কাজ এক্সপৰিয়েঞ্চ আমি সুধি-সুধি-সুধি পেলাই আমি এক্সপিৰিয়েঞ্চ লব লাগিব।
উম, মানে চা প্ৰথমতে সেইবিলাকতো বাৰু হ'ব, আও সেইবিলাক কৰিম, তাৰে কথা আমি এটা ভাল এটা জব বিচাৰিব লাগিব। জবটো বিচাৰি কেনে আমি এটা কাম কৰিব লাগিব তাতে আম মানে প্ৰথমতে আমি বিজনেচটো কৰিম বিজনেচটো মাথা মাৰিম ঠিক আছে। বাত তাৰে কথা আমি এটা কৈছাত
সেইটোয়ে ধ পইচা যেতিয়ালৈকে আমি ৰেজ নকৰোঁ তেতিয়ালৈকে আমাৰ হে যিকোনো ক্ষেত্ৰতে পইচা নাহিব, যিহেতু প্ৰথমতে কেপিটেলটো লাগিব ন? মূ্লধনটো আমাক লাগিব, আমি যিহেতু বিজনেজ কৰিলে মেইনলী টকাৰ ওপৰতে খেল, চব বিজনেজে টকাৰ ওপৰতে খেল। আমি কিবা এটা ভাল চা কাম বিচাৰি না যিহেতু আমাৰ ছয় - সাত মাহ আৰু তুমি কৈছা নহয় ছয় - সাত মাহ নতুন বছৰৰ পৰাষ্টাৰ্ট দিবা বুলি কৈছা ন বিজনেছটো? তে ছয়- সাত মাহ আমি দুনিয়াৰ মানে যি কাম হলও পৰ প্ৰাইভেট চেক্টৰ হওক কৰ্পৰেট চেক্টৰ হওক যিকিনি এটাত মানে ভাল জব বা কিবা আৰু যৰ তৰ পৰা মানে ধৰি লোৱা কিবা এক্সট্ৰা কাম কৰিব লাগিলেও মানে কাম কৰি পেলাইও মানে ভাল এটা এমান্ত গোটাব লাগিব। আৰু যিহেতু ছয় - সাত মাহত না তুমি ধৰি লোৱা বিশ হাজাৰ টকা গোটালে মানে ইমান এটা পইচা নাহিব মোৰ হিচাপত হয় নহয় কচোণ? টা কাম কৰি পেলাই এক্সট্ৰা কাম কৰিব সময় কত এটা যদি কৰ্পৰেট যবত যদি কামো কৰা তা আঠ, ন ঘণ্টা লাগিব তাৰপিছত তুমি যাবা তাৰপিছত আকৌ হুবা, আমি নহৈ লোণো ল'ব লাগিব বুজি পাইছা?
ছয়- সাত মাহ বিচ হাজাৰ টকা ইনকাম নহয় ন। বিশছ হাজৰ টকা পঞ্চাছ হাজাৰ ইনকাম কৰিব লাগিব।
অ তে, নহয়-নহয় পঞ্চাশ হাজাৰ টকাটো আৰু তুমিটো বিজনেছ কৰা এটা মানে অকণমান বহুত টান মুভ দিয়াচোন। আজিকালি এক লাখ, দুই লাখতে নহয় যিহেতু বিজনেছ এটা। হয় নে নাই মিনিমাম আমি পাঁচ ছয় লাখ টকা এটা টো ঢালিবই লাগিব না প্ৰথমতে, যিহেতু আমি পিছত আহাটো ৰাস্তা নাই ন মানে ধৰি লোৱা আমি আজি মন গৈছে আজি দিলো এনেকা নহয় ন। বিজনেচ যিহেতু কৰা যায় মিনিমাম লং টাইমৰ কাৰণে দি আছে, লং টাইম প্ৰফিটৰ কাৰণে দি আছে হয় নে নাই কোৱা? যে সেইটো কাৰণেত আমি অলপমান বেছি পইচা ঢালিব লাগিব, আৰু এনেকুৱা নহয় যে আমি পৰা ব একেৰাহে নিজক কাংগাল কৰি পেলাই দিছে, সেইটো কথা নাই পোৱা মই। মই কৈছো যে অকণ বেছি পইচা ঢালিব লাগিব, মিনিমাম পাঁচ - ছয় লাখ টকা এটো ঢালিব লাগিব সেইটো কাৰণে আমি লনোটো ল'ব লাগিব না? ইমান পইচা আমি দিম কৰ পৰা?
উ
হয় নাই? আমাৰ লগত এতিয়া ধৰি লোৱা আমি ছয় - সাত মাহ কাম কৰিলেও আমাৰ লগত দুই- তিনি লাখ টকা আহিব জানো নাহিব ন? আহিব জানো? তুমি কোৱা, এটো
ন এইটো নাই এই লোন ল'ব লাগিব অহ', লোন ল'ব লাগিব আপুনি।
লোনৰ কথা মানে কি বুলি ভাবা, মানে কেনেকুৱা ধৰণৰ মানে লোন মানে বেংকত আজিলৈকে লোন চোন লোন লৈ পাইছা নাই বা এনেকুৱা বিজনেছ - চিজনেছৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত লোন - চন লৈ পাইছ নাই এনে? লোনৰ
মানে, মানে এতিয়া আমি যে অল বিজিত আমি ডিগ্ৰী পাছ কৰিছো না আমি, ত' কিছুমান কিছুমান স্কীম আছে গভাৰ্মেন্ট স্কীম আছে, যিটো বেংকে প্ৰভাই কৰে লোণ এটা, তোৰ মানে আ লোনটো ল'ব পৰা দুইবছৰলৈতো লোন একো কৰিব নালাগে দুবছৰ নে, চাৰি পাঁচ বছৰ তুজ এনেকুৱা মানে একটকাও দিব নালাগে।
উম'।
লো যেতিয়া বিজনেছটো ষ্টেবুল হৈ যাব ঠিক হৈ যাব, তাৰপিছত লোনটো মাৰা ষ্টাৰ্ত কৰিব পাৰা, এনা বি তা লোন আছে, তাৰ সেই লোনটো অকন এপ্লাই কৰাটো অকমান কঠিন আছে অকমান বহুত ডিটেইল দিব লাগিব, বহু মানে জানাই এইবিলাক এইবিলাক যিবিলাক স্কীম থাকে, সেইবিলাক যদি লোন এপ্লাই কৰো, যিটো কাৰণে আমাৰ ইমান সুবিধা দি আছে। ইন', - ইণ্টাৰেষ্টও ইমান নিদিয়ে চাবচিডিও দিয়ে',
হা',
সেনেকা টাইপৰ লোনটো জানা, অ', -অ', -অকমান পোৱাতে প্ৰব্লেম হ'ব বাট এনেকুৱা নহয় আমি পাম তোমাৰ আমি যদি ইচ্ছা কৰোঁ', কাম ঠিকে কৰোঁ',
উম',
মানে আজিকালি যুগৰ মানে বৰ্তমান যুগৰ মানুহবিলাকে ল'ৰা-ছোৱালী বিলাকে যিবিলাক', বিজনেছত ইণ্টাৰেষ্ট, খালি বিজনেছ - চজনেছ কৰিব নোখোজে ইমান এটাও, মানে হে জবৰ পিছতে থাকে', সেইকাৰণে কিছুমান গভমেণ্ট', স্কিম এটা, গভমেণ্টৰ মানে স্কিম থাকে লোন দিব, লোন দি কিনেও', এনেকা লোন দিব, অ', লোনটো এনেকা নহয় যে আজি ললো নেক্স মাহৰ পৰা দিব লাগিব', বছৰ পিছতে দিব লাগিব, দুই - পাঁচ বছৰ পিছতে', লোনটো দিব লাগিব, বুজি পাইছা আৰু আচ্ছা',
এনেকুৱা হ'লে ভালে ন, মানে ধৰি ল', ধৰা দুজনে মিলকে বিজনেছো কৰছা, তেতিয়া হ'লে যদি অলপমান যদি লাহে-লাহে যদি মানে চাব', চেফ চাইডটো যে লাহে-লাহে গৈছা, তে আমি দুই বছৰ যদি লোনে দিব নালাগে, ধৰি লোৱা তাৰ পিছত', তিনি বছৰৰ পৰা যিহেতু লোন টো কাটিব, তাৰ আমি যে আৰাম - আৰামছে অলপমান - অলমানকে যে দি পেলাই', চোকাব পাৰিম চাগে ন, তাত বেছি পইচাও ল'ব, বেছি পইচাও ল'ব নালগে যিহেতু', বেছি পইচা হ'লে পিছতও অলপ দিগদাৰ হৈ গ'লে হে নহয় যেনেবা', যিটো অলপ - অলপকে লোৱাৰ পিছত যদি কিবা কামো কৰিছে তেতিয়া হ'লে বা লোনটো চোকা', যিহেতু অলপমান ৰিক্স ল'বই লাগিব ন, আজিকালিতো ৰিক্স নললে একো নহ'বই লোনটো লোৱাটো এ ইষ্ট',
অ', -অ', -অ',
অ সেইটো আহ', সেইটোৱে', এইটোয়ে কথা - এইটোয়ে কথা, এ সেইটোৱে কৰিব লাগিব আৰু নাই যিহেতু আজিকালি', চোৱা আজি, বিজনেছৰ ক্ষেত্ৰতো কিছুমানে', এটো দি যায় কিন্তু কিছুমানৰতো হেৰিয়ত লাগে ন ধৰি লোৱা', নে কিবা এটা তটো গিৰবী ৰাখিব লাগিব বা বিজনেচটো দেখা', খাব লাগিব নহয় সেইটো কাৰ গ্ৰোথ কৰিবৰ কাৰণে হে', বেংকে ডাইৰেক্ট লোন দিয়া যিহেতু গভমেণ্টৰ যদি এইটো স্কীম যদি লৈছে', এই স্কীমৰ আমি লাভ উঠাব লাগিব কিন্তু',
হয়', - হয়', এতিয়াটো স্কিম লাভ উলাব লাগিব লাভ উঠাব লাগিব মানে',
উম',
আৰু এই লোনটো মানে বহুত সুবিধাজনক, মানে ইন্টাৰেষ্ট ইমান নাথাকে তাৰোপৰি', আৰু এইটো মেইন গভমেন্টৰ পৰা লোন হয় ন, চাবচিডিও দিয়ে বুজি পাইছা',
উম', মানে কিমান মান কিমান মানৰ দিয়ে? মিনিমাম কিমান মানৰ কিমান মান লোন দিয়ে, এনে মানে তোমাৰ হিচাপত',
এইটো কিমান বা দিয়ে সেইটো মই নাজানোঁ বাৰু, মই সেইতো চোৱা নাই কোনটো সেইটো চাব লাগিব', এই নাই ফ্ৰেচাৰক, এজন আমি ফ্ৰেচাৰ ন আমাক ইমান ডাঙৰ লোন নিদিয়ে', আমাক এক লাখ মানৰ ভিতৰত দিব চাগে, এক - দুই লাখ এনেকুৱা দিব',
অ', দুই লাখ টকা দিলেও মানে হৈ যাব আৰু',
আৰে মানে গভৰ্মেণ্টে এইটো বিচাৰি কি মানে চব মানুহে এটো বিচাৰে কি', যিটোও মানে আমি - আমি', মানে নহয় কিবা এটা খৰি খোৱা নহয়, যিটো আমি বিজনেছ কৰোঁ সৰু পৰা দি ডাঙৰ পৰা মানুহবিলা', ফটকে ডাঙৰ হ'ব নোৱাৰি ন, সৰু পৰা ষ্টাৰ্ট দিব লাগিব ন, এই আম', - আৰু এই লোনটো', লোনটো এনেকুৱা দিয়ে এইটো মানে কি জানা ধৰি লও আমাক', যদি ভাল দেখা পালা আমাৰ বিজনেছটো গ্ৰোথ কৰছে, অহ', পইচা তো মাৰব পাৰছোঁ', পিছত- পিছত বুলে আ', -আ', -আৰু লোন দিয়ে আৰু লোনৰ সুবিধা দিয়ে আৰু ভাল লোন দিয়ে',
আৰু দুইবছৰলৈকে মানে লোনটো দিব নালাগে ন, দুই বছৰ নে কেইবছৰ একবছৰ',
উম', - উম', দুবছৰ মানলৈ লোন দিব নালাগে',
মানে এটা কাম কৰিবা মানে এটা কাম কৰিবা তুমি মানে আজি মানে হা', মানে ধৰি লোৱা আজি বা কালি তুমি এটা কাম কৰিবা এইকেইদিন অলপমান মা', - মানে ছয়- সাত মাহ মান মানে', এদিয়া আমি এটা কাম কৰিব লাগিব ফলাফলটো বিচাৰিবই লাগিব অকণমান পইচাও নিজৰ পৰা পৰা পৰাতো অকণমান ধালিব লাগিব ন যে লোনৰ বিশ্বাসটো থাকিব নোৱাৰি ন অকল তে তাৰ উপৰি না তুমি চাবাচোন ভালকে মানে লোন টো মানে গোটেই হৌল প্ৰচেছটো ভালকে চাই ল'বা মানে ধৰি লোৱা লোনটো কেনেকা ধৰণৰ বা কি কি ডকুমেণ্ট লাগে কি লাগে তাৰ ওপৰত লোনটো দিয়াৰ কিমান দিনৰ পিছত এইটো কানটিং হয় মানে কেনেকুৱা ধৰণৰ কাটে মানে মানে সে সেইটো হিচাপত গোটেই নলেজ খিনি থৈ দিবা লৈ থৈ দিবা বুজি পাইছা
সে হো
অ যে লৈ থৈ দে তাৰপিছত লুনৰ কাৰণে এপ্লাই কৰাৰ পিছত ব অকমান দিনৰ পিছতে যিহেতু লোনৰ হেৰি এপ্ৰভেলটো হে এপ্ৰভ কৰিব ন অলপমানতো টাইম লাগিব এক দুই মাহটো নাই অনধন তিনিচাৰি মাহ পিছতহে এপ্ৰোভ দিব
হো হো হো
সেন্দা মই এইটো নকওঁ যে তিনি চাৰি মাহ পৰা গাৰান্তি কিন্তু অলমান টাইম দিব ন যিহেতু গভমেন্ট কাম কাজ সেইটো কাৰণেত অলপমান ত টাইম টেকিং হব ন সেই কাৰণে এতিয়া পৰাই মানে যদি চাৰি চাৰি লোৱা মানে তেতিয়াহলে মানে অলপমান আমাৰ কাৰণে ভাল হ'ব আৰু।
উম।
উম।
ক হয় কোনটো চা এইটো কি বুলি কয় চাইচিতি মানে কৰুতে।
চাব লাগিছিল চাব তাকে এ কিবা এটাটো কৰিব লাগিবই। উম।
অ এতিয়া হল দে মোৰ মানে এক জেগাত এক জেগাত যাব লাগে ৰ মোক। ফোন কৰিছো হা অকমান টাইম ৰমিয়া, ঠিক আছে ঠিক আছে দে দে অ দে।।